হেল্ল'! মই এয়া এই দোকানলৈ চাহ অকন দিওঁ বুলি পেলাই ভৰাই আছো, দেউতা যাই দি পঠিয়াও।
অ' অ', তাৰাপৰা এই ভাত খাবলৈ ঘৰলে আহে নে কি?
ভাত খাবলৈ ঘৰলৈ নাহে আৰু এই ৰাতিপুৱাই লৈ যায় নহয় এই দাদাই লৈ যায় মানে।
আঁ।
তাৰপিছত দি থৈ যাই যাওঁতে তাৰপৰা খাই এঘাৰটা দহটামান বজাত তাৰ পৰা আকৌ ভাত নাখায় আৰু। তাৰপৰা আকৌ দুপৰীয়া চাহ চাহ অকণকে কিবা এটা হৈতে দি পঠিয়াও আও।
এ দেউতাই দি থৈ আহেগেনে সদায়?
দেতা দেতা যাবলৈ সদায় নহয় আজিহে যায় এই জাকেই পাও তাকে দি পঠিয়াওঁ আও ইফাল যোৱা মানুহ কাৰোবাক পালে। আমাৰ এই মামা মামাহঁত ৰ লৰা কেইটাও থাকে কেতিয়াবা সিহঁতও যায়, ভাগিনটোও যায় তেনেকে দিওঁ আৰু মিলাই মেলি। তাই কালি কৈছিলো স্কুটি এখনকে ল'বলৈ বুলিয়ে ভাবিছো আও এখন মোৰ মানে ভাত চাহ দিবলৈ কাক কাক কৈ থাকিবা সদায় সদায়।
এ হয় হয় লাগেই গম পাও নে। সঁচাকে অ' তাৰপৰা বাকী তোমালোক ভালে আছা ঘৰত চবৰে ভালনে?
এতিয়া ভালই চবৰে ভাল এতিয়া।
মাটি ৰুই আছা নে?
মাটি নাই ৰোৱা অ মাটি ৰুবলে হোৱাই নাই এখন ট্ৰেক্টৰ বিচাৰি ফুৰিব লাগিব।
অ' গৰু নাই?
নাই গৰু হাল বাব কোনে থাকিব, হাল বাবলে। নাযায় নহয় আমাৰ পথাৰলৈ নাযায়, হাল বাবলৈ হৈছে আৰু।
উম সেইটোহে মাইকী মানুহ বোৰ গৈ আছে কাৰণেহে পথাৰ হৈ আছে।
অঁ' মাইকী মানুহবোৰে হেৰি কৰি আছে কাৰণেহে, পথাৰ হ'ব, মতা মানুহবোৰ আজিকালি একদম ধাউতি নাই ঔ।
অ' চোৱা এ আমাৰ মই আজি তা কে কৈ আছো আমাৰ দেউতাহঁতৰ জেনেৰেচনৰ মানুহ খিনি নাইকিয়া হোৱা পিছত পথাৰ আৰু নাইকিয়া হ'ব। মানে আজি আমাৰ আমাৰ এতিয়া এওঁলোক এ আজিলৈকে পথাৰলৈ নাযায় গম পোৱা নে, মোক ক ঠেলিয়ে থাকিব যোৱাচোন যোৱা প থাৰলৈ যোৱা মানে সিহঁতৰ ঘৰৰ মানুহবোৰে ৰুই থাকেগে যে, আমাৰ নাইয়ে বাৰু খেতি। অহ' তুমি নিজে নোযোৱা। কেলে মোক যে কৈ থাকা নিজে যাবা আকৌ নিজে হলে যাব নোৱাৰা। মই তাকে ভাবিছো এইবোৰ খেতি বাতি। খেতি মানুহে অকল আমাৰ বুলিয়ে নহয় কাৰো নাইকীয়া হ'ব এতিয়া তোমালোকৰ সিহঁত দেউাতা অবিহনে।
উম নাই নোৱাৰে নাযায় নাযায় দেউতাতো কৈয়ে থাকে ম মই হেৰি হোৱাৰ পিছত তহঁতি খেতি বাতি কৰি খাবি হ'ল আৰু বুলি কৈয়ে এতিয়াই নাযায় তেতিয়ালে আৰু চেছেই আও। এতিয়া সেই থকাকনো লোকক দি হে দিব।
দি হে দিব অহ অহআৰু ই আমাৰ আমাৰ এতিয়া জন্মগত। তাকে কৈছো এ গৰুহালৰ নাঙলটো লগা হাল বাবলে দিলে নোৱাৰাই আক গৰিয়া হাতে কাম। দিব হেহু গ
কম আহিব হ।
গৰু ভৰিয়ে চৰিয়ে কাটি মেলি কিবা হ'বগে।
নোৱাই নোৱাই পাই এইবোৰ কাম বন কৰিব এইবোৰ খেতি বাতি কৰি খোৱাব মানুহ নহয় অ। এই যিমান হ'লেও খেতি। খেতি লাগিলে ধৰা ঘৰৰ অকমানেই হওঁক দুবিঘাই হওঁক ঘৰৰ চাউল কেইটা খাব লাগে। ধানতো ধৰা তুমি কিন ঘৰ ধানকেইটা কিনিলেও তোমাৰ বায় বিং ধান আহিব। কি ধান দিব। কি হেৰি পাবা।
কিন্তু, ঠিক নাই। অহ, আৰু আজিকালি তোমাৰ কি হৈছে গম পোৱানে নাই, আজিকালি খেতিত তোৰ যিমান টকা খৰচ হৈছে নহয় মানুহৰ কিনি লোৱাই ভাল, এতিয়া নিজৰ মাটিকন মানুহে চন পেলাই থ'ব নোৱাৰি খেতি কৰিছে আৰু। হৈছে চোৱা আগৰ মানুহে, আহাৰৰ পৰা আহিনলৈকে খেতি কৰে, এটকাও খৰচ নহয় হয়নে? লাহে ধীৰে আস্তে সুস্থে কৰি থাকে। এডৰা দিলে কৰিলে, দুডৰা দিলে কৰিলে, তেনেকে তেনেকে কৰি থাকে। এতিয়া মানুহে আগ টিনা, গৰুৱে হেৰি ঘাঁহ খাই থাকে পথাৰ দৰাত, পিছদিনা বোকা। খেতি তোমাৰ কত ভাল হ'ব আৰু খুব বেছি মানুহ আজি দছ দিন পথাৰলে নামিব, যিমান থকা মানুহক দছ দিনহে নামিব মানে ৰোৱনী চুৱনি লগাই অঁ পইচা খৰচ হবই এতিয়া এই সকাম এটা খাবলৈ গৈছিলো তাতে মানে গাই আছে। কণী চাৰে তিনিশ আৰু টাইম চাই থাকিব। এক মিনিটো হেৰ-ফেৰ নকৰে, আকৌ হেনো অকল ৰঙালাও ভাজি ভাত দিলে নহ'ব। দালি, আলু, ভাজি লাগিব নহলে ৰুটি লাগিব। মানে ৰোৱনও ধেৰ চিষ্টেম, গম পাইছা নে নাই। আৰু তোমাৰ আৰু হেৰি সময় হোৱাৰ লগে লগে দশ মিনিট
অহা পা তাকেও ঘৰৰ মানুহৰ খেতি কৰিবলে ঘৰত খেতি কৰিলে মানুহ থাকিলে তোমাৰ ল হাজিৰা লগাই খেতি কৰি একো লাজ নাই তাত! তাতকে ধান দিন থৈ দিয়ে তেতিয়া পইচা বেছিহে আহিব এতিয়া তাতে
আমাৰ বাও খেতি বাও কমেই দেই, আমাৰ নিজৰ মাটি ৰোৱা মাটি টি এবিঘা মানেহে হ'ব, বাকী মানে মাটিবোৰ ৰুব নোঁৱাৰি। ত' চাহ বাগান তাপ আকো এইবোৰ এই হালধি চালধি লগ তাত আছে গৰু ছাগলী এয়াল দিবলে থাকে মানে বাম মাতিত নোৱাৰে, ৰুব তাৰ পিছতে যি কন ৰোৱে সেইখন বাৰু এবিঘা মাটি কথা নাই এতিয়া আমাৰ ফন্ত মানুহ ঘৰ তোমাৰ খেতিটোত এতিয়াৰ পৰা দৰা চপোৱালৈকে বিশ হাজাৰ টকা কত যাব সিহঁতে বিশ হেজাৰ টকা ধান কিনি থলে, বছেৰেটো খাই বাঢ়ি যাব গম পাইছা নাই?
নে সে কলো নিজৰ মাটিকন মানে লোকক নো কেলে হেই অঁ চন পেলাই থ'বলেও বেয়া
ন ক চন পেলাই থবলে বেয়া হোৱা জহতে মানুহে মনে আৰু ক'ত কত তাকে আমাৰ জনক কৈছোঁ আমাৰ মাটি নাই ভালেই হল দেই এইবোৰ তাতকে তোমাৰ, ধুনীয়াকে আমি, ধান কিনি থওঁ, ধান লোৱা দিনত, উম।
মানে হেৰি আক গৰু নাই নহয় বলধ গৰুতো নাইকিয়াই হ'ল, বলধ গৰু হাল যেনিবা থাকিলেই হাল বা ৰুবুলে মানুহ নাই? এ ৰাখিনো কৰিবা কি এতিয়া, ট্ৰেক্টৰ লাবলগীয়া হৈছে ট্ৰেক্টৰ লগা মানে আকৌ সিফালে দিয়া ইফালে ৰোৱনী
আমাৰ দেউতাহঁতৰ বয়সে এতিয়াও নোঁৱাৰে আৰু কিমান কৰিব নোৱাৰো, এতিয়া পুতেকহতে কৰিব লাগিছিলে সেয়াহে নকৰেই।
দেউতাই পথাৰলে যাব পাৰে জানো?
আমাৰ দেতা পাৰা হৈ আছে, এনেই এতিয়া দেতায়ে যায়, আৰু কোন যাব। এই দাদা বৌৱে যোৱা বছৰ ৰোৱাটো বহুতে এনেকে ৰুৱে আও, মই হেৰি মই তেনেকে যোৱাই নাই। কালিয়পাহে বোকা দিছে আমাৰ। অহ, কালিয়ে আজিয়ে নেকি, নহয় পৰহিৰ পৰা। তাৰপিছতে এই আমা মানে কি আমাৰ নিজৰ মাটি মানে বিঘাটো এ বিঘাটো ধান ভাগ যোগ কৰে আৰু মানে বাকী ইনে আমি সিহঁতো আধিহে কৰে আৰু কিনো ধান ৰুবা আৰু আমি নাযাওগে তেনেক ইমান। এ হেৰি নহয় সময় এতিয়া বয়সত যেনেকে। অহ ৰাতিপুৱাই যায় সেইটো নাই আমি নগ'লেও ৰোৱ। সেইটো লৰ মোক অকমান এনে গ'লোও সময় পালে গ'লোঁ আও।
উম এনে এনে নিজৰ বুলি কিমান আছে নো নিজৰ। অহ তেতিয়া সেইবিঘাকে মানে ভাগ। কৰি দুই ঘৰে লোৱাও বাকী বা বাকী সিহঁতি হেৰি বা সিহঁতি আধি কৰে তোমালোকৰ মানুহ দুটাই খোৱাহে ধৰাচোন হেৰি ধান।
ধান কিনি থওঁ কিনি থওঁ ধুনীয়াকে আমাৰ এতিয়া কণ্টলৰ চাউল পাওঁ পোন্ধৰ কেজি। সেয়া চাউলে তাপা তোমাৰ এ এতিয়া এই ধানে। ধুনীয়াকে তোমাৰ বছৰতো গুচি যাব এই বছৰ আমি পুৰণা ঘৰত। সচাঁকে দেই কিমান পালোঁ তাপা আমি কিনিলো ধান অলপমান। তাৰপৰা কণ্টলৰ চাউল থাকি খাবলৈ দি নালাগে উম আমাৰ এতিয়া আলহী। লৈ আহ এয়ে ইমান নালাগে তাপা। তেওঁ এই ভিন্দেউ এতিয়া যিটো মিলত থাকে মানে। কৰি আছে তাত তাপা চাউল‌ তাউল আনিব। হ'ব পাৰে মানে আনে আও কেতিয়াবা খাবলৈ মেলিবলৈ বুলি এতিয়া জীয়া ৰাইচ আমাক পোৰা প্ৰায় আনিয়ে থাকে চাউল।
অহ।
তাপা অলপ কমতো পায় আৰু কেতিয়াবা এনেও আনে। তেনেকে মানে ইমান দিগদাৰ নহয়।
তোমাৰ আকৌ ইমান দিগদাৰ নহয় মানুহ আৰু তই জন জাল নাই
অহ নাইয়ে দিনটো এস ৰাতিপুৱা এসাজ খাই গলে। তুমি ছোৱালী ভাত খোৱা দেখিলে ইমান ডাঙৰ হল তুমি বিশ্ৰুতি খাবা এইবোৰ কেনেকে জীয়াই আছে। সেই বুলি ভাবিবা ইমানেই মানে নেখায় নহয়।
যি নাখায় নাখায় যি খায় খায় ও। মইও যে, ঠেক্কেচি দিবাৰ মন যায় মোৰ।
মোৰ। মই ভাবিছো কালি ৰাতি চোৱা সন্ধিয়া লগা ভিনদেউ কঁঠাল এটা আমাৰ মানে এনেকুৱা হৈছে এইখিনি। কঁঠালো নাই কঁঠালটো কিনিয়ে আনিলে কঁঠ কঁঠালটো পাই মানে তাই ইমান ভাল পায় কঁঠাল খাবলৈ তাৰপা ক এইটো খালে খোৱা দেখি মই ভাবিলো ভাত চাগে তাই সেইকাৰণে খাবলৈ মন নগ'লে। আজি ৰাতিপুৱা এতিয়া বুটে মটৰে ঘুগুনি বনাই আছো, তাৰপিছত ডিম এটা এটা বইল সেই আমলেট কৰি কৰি দিলো প্ৰায় আঠ তাৰ আধা ভাতো নেখালো এ তই কেনেকে জীয়াই আছো বাৰু খা
এনেকেই আৰু মই যে এজনী। মই যে ঠেকেছি ঠেকেছি যেন মাৰি পেলাম যে এইবিলাক এনেকুৱা লাগি যায় ও কোনবা এটা সময়ত।
এ আৰু ল'ৰা ছোৱালীয়ে নহয় খোৱাকিটা খাব লাগে আৰু নে আৰু আমাৰ চোৱা ভাতৰ ভাত বেলেগ ইটো সিটো খাই থাকিবলৈ তেনেকুৱাকে নহয়েই দেকোন। অ আমাৰ এই নাখায়য়ে তুমি, তুমি পিঠা এটা বনাই দিয়া সেইটোও নাখায়।
উম কেলে জানো পাই এনেকুৱা মই ভাবিয়ে নাপাওঁ অ মই। উ এই ৰাতিপুৱাই যি চাৰে দচটা মানত আমি ভাত খাইছো ৰাতিপুৱাৰ পৰা একো খোৱা নাই সুদা লাল চাহ এখন খাইছে বিস্কুট অকণমান দিলো সেইকখন খালে বিস্কুট দিলো বিস্কুট থৈ দিলে, চাৰে দচটা মানত ভাত দিছো মানে। মানে ইমানেই ক্ষীণাই আছে নহয় খালেহে তোমাৰ শকত‌ হয় মানুহে ভাবিব এইজনী ইমান ক্ষীণাইছে খাবলৈ চাগে নিদিলে মানুহে তেনেকে ভাবিব।
এতিয়া ল'ৰা ছোৱালীয়ে খালেহে খুৱাব পাৰি।
খালেহে কৰিব পাৰি নেখালে কি কৰিবা আমাৰ সেই একেই। খালেহে তোক কি নাই খা বাপেকে যিটোকে খাওঁ বুলি কয় তাকে আনি দিয়ে গম পোৱা নে। এতিয়া খালে ই এইবোৰ খাবো দোকানত চিপচ। কিবা কিবি সেই বস্তুবোৰ পগল আৰু আকৌ ফাচ ফুট। ইহ ৰাম সেইবোৰ তুমি চানঞ্চে নোপোৱা মানে হাত প্লেট তাই চিকেন চাওমিনে নাতি।
উম হম, সেইবোৰ খাব আমাৰ আমাৰ আমাৰ হোটেলৰ কেতিয়াবা ক'বলৈ গ'লে যদি চাহ একাপ খাম বুলি সোমাও নহয়। তাই একদম এই চাওমিনহে খাই।
আমাৰ ই আমাৰ সেয়াাহে খাব চাওমিনহে।
এ সেহ সেহ সেহ। সিদিনাখনি সেই যোৰহাটলৈ যাওঁতে যে ৰাতিপুৱাই চাহ খাবলৈ মানে সোমালো। তা পা টাৰ সি বেলেগ নে তাই চাওমিন হে খায় বুলু তোমাৰ ৰাতিুপূৱা এতিয়া চাওমিন বনাই নিদিয় চাহ একাপ খাবলৈ সোমাইছো নাই নাই। চাওমিনহে খায় একেবাৰে সেইবিলাক হ'লে একদম। পুৰা মু খস্থ কিন্তু হি হা হি হা হি হা হি হা হি হা হা হা।
ৰুব না উ আ আউআৰু আধা দিলে তাউ আধা খাব তাৰ। চ এইবোৰপকা যেহে গম পাইছে। কি এতিয়া মেগী অকন বনাই দিলে খাব কিন্তু মেগী যে কিমান। বেয়া নহয় ইহঁতৰ কাৰণে আমাক।
বেয়া, বেয়া এতিয়া উপায় নাই। এ মই এতিয়া সেই তাই অকনমানকে বনাই পেলাই দি থৈ আহিছো উপাই নাই এতিয়া কৰিবাি কি এতিয়া পেটটোতো ভৰাব লাগিব ন।
ভৰাব লাগিব এতিয়া এই মানে কি আমাৰ বৰ্তাকৰ ঘৰ লৰাটো অপাৰচন কৰিবলগীয়া হৈছিলে নহয় পেন টিকচহৈছিলে, তেতিয়া মানে, এইবোৰ দোকানৰ বস্তু তো এই মেগী চেগি কাৰনে হৈছিলে বুলি কৈছিলে মেগীয়েক একেবাৰে খুৱাবলে হাক দিছিলে ল'ৰা -ছোৱালী তাৰ পিছতে মানে তেতিয়া আমাৰটো বাপেকো আছিলে মেডিকেলত সেইবোৰ কথা জানি পেলাই মানে এও বহুত সেইটো কথাতে মানে শুনিলে যে নিজে সেইকাৰণে মানে মেগী চেগি খালে বহুত বেয়া পায় কিন্তু ল'ৰা-ছোৱালীয়ে আক কৌ সেইটোহে ভাল পাই গম পোৱা নাই মই কেতিয়াবা কলেও অ মনে মনে খোৱাও বাপেকে গম নাপায় নাখা য় বুলিয়ে ভাবে মোক মানে সেইটো কথা ভয় খালে ইমান সৰু ল'ৰা তে পেণ্টি কিছু বাচ হৈ গৈছে ধেমালি কথা
অ তু
উম
তাকে হে উপায় নাই অ ভাতকেইটা তোমাৰ জোখৰ ভাতকেইটা দিবা তোমাৰ ভাতকেইটা খাও নে নেখাও, কউ নে নকউ তোমাৰ মানে দেখিৰে খং উঠি যায়গে এক তেওঁলোকৰ পেটটো ভৱাবলে এতিয়া নিদিবা নু কেনেকে এতিয়া বনাই মেলি সেইবিলাক পে
নিজৰেপৰে ভৰকে দুবাৰ বাজে অ তুমি এনে দোকানৰ ফালে ওলাই মেলি যোৱা নে?
যাও যাও এ এলাহ লাগে অ মো ওলাই ঘৰ পা যাবলে কিবা বন দূৰ হয় যে অকণমান সে এক কিলোমিটা নহয় জানোঁ
এ আকৌ যাবলো কেতিয়াবা মানে যাব লগীয়া হলে যাওঁ মাতিলে মেলিলে থাকিবলে অকমান ৰৈ দিয়াহিছোন বুলি কলে যাওঁ আৱ
এ এনে ওলাই যাবলে মোন বৰ এলাহ লাগে অ আছে অ হেৰি কৰিবা চো আহিবাচোন এদিন আকৌ তেনেকে বন্ধ চন্ধে পালে আকৌ এদিন
তো আকৌ ইমান জঞ্জাল নাই নহয় গোটেই ওলাই গৈছি আহিব পাৰা দেখোন
পাই বাৰু এতিয়া বন্ধত বই ইমান দিন নে চিঙিয়ে পেলালে, ঐ চিগাট আন
এদিন আহিব পাৰিলাহঁতে মই এতিয়া তাৰপাছত যাবলে মানুহকে এতিয়া অসমতো কৈ আহিব নোৱাৰিব নহত মই এতিয়া ফ্ৰী আছোঁ মই যেতিয়াই পাওঁ তেতিয়াই যাব পা কিন্তু এতিয়া দোকানখন যে দিনটো কাৰণে বন্ধ কৰি থলে বহুত লছ হয় গম পোৱা নে এদিন বন্ধ কৰি দিয়া মানে আমাৰ বহুত ল'ৰা-ছোৱাতিয়ে যোৰহাটলে যাওঁতে তেতিয়া দুদিন বন্ধ কৰিবলগীয়া হ'ল। নকৰিলে নহয় কাৰণে এ বহুত লছ অ তাতে
লছ হয় তোৰ ব্যয়সায় এটা তেনেকে আৰম্ভ কৰিলে আৰু বন্ধ চন্ধ কৰি থলে হয় হয়।
এতিয়া মই মই এতিয়া যাওঁ বুলিলে মই যাবলে মই যাওঁ বুলিলে যাবলে মই সদায় ফ্ৰী আছো কিন্তু এতিয়া মটা মানুহতো এতিয়া ফ্ৰী নহলে কেনেকে যাব
সেইটোৱে অ চোৱা বৌ হেৰি বৰ্তি আনিবলে গ'লানি ঘৰলে নাই যোৱা আক
আৰু ৰুন চোন লৈথছে আৰু তোমা